হেল্লো।
অ', এতিয়া নাই।
নাই, অথনিপা জানে কিয় ফোনটো কৰোতে বিজি, বিজি দেখা আছে তোক?
মই কি জানো? এ, ঠাণ্ডা খাই আছো, ঠাণ্ডা আনিলো দোকানৰ পৰা, বিস্কুট আনিলো। এই হেৰি আনিলো, চোবাবৰ কাৰণে কিবা-কিবি লৈ আনিলো, খাবি নেকি?
ঠাণ্ডাটো কি ঠাণ্ডা খাই আছা?
এই ঠাণ্ড খাইছো কিবা হেৰি আজিকালি কি বুলি কয় এ, যে, চাপৰি, চাপৰি পোৱালি কেইটা কি ঠাণ্ডাটো খাই?
এ, বাদে এইবিলাক ৱৰ্ড ইউজ নকৰিবি এতিয়া।
ইষ্টিং, ইস্তিং, ইষ্টিং
খাই আছো।
অ', খাবি নেকি?
নাই, নাই এইবিলাক কেমিকেল মিললোৱা বস্তু নাখাও মানে। বাদেই দিলো, আজিকালি চ'বতে কেমিকেল ওলাইছে না।
এই কেমিকেলৰ নামত অলপ-চলপ কিবা হেৰি কালাৰ-চালাৰ থাক কে, ফ্লেভাৰ থাকে আৰু কেফিন থাকে, এইটো এইকেইটা বস্তুটো গোটেইকেইটা কিবা কল্ড্ৰিংত থাকে, চ'ব কল্ড্ৰিংতে থাকে।
সেইটো কাৰেণে কলড্ৰিং খোৱাই বাদ দিলো মই।
উম, হম কল্ডিং খোৱাৰ মজাই তই বুজি নাপাবি, মজাই বেলেগ বে।
উম ক'ল্ড ড্ৰিংক খোৱাতকে তই ফল-মূল কিনি আনি তাৰে যুজ বনাই নিজে খাইচোন ঘৰতে, কেইদিন বঢ়িয়া
এ, ভাল নেলাগে নিজে যুজ বানাই খালে।
এই এইটো কল্ড্ৰিং খুৱাতকৈ কুঁহিয়াৰ ৰস খা, কুঁহিয়াৰ ৰসত ভিটামিন আছে না এগিলাছ খালে গো তেই গাতো ঠাণ্ডা কৰি দিয়ে।
ক'ত পাম কুঁহিয়াৰ ৰস, মই ক'ত পাম মই এতিয়া?
ৰাস্তাতে দেখি আহিছিলো বহি আছে।
মোৰ ৰাস্তালৈকে যোৱা নাই ন মই ঘৰতে আছোঁ।
এই, মাতো হেৰি কৰ, ক্লিয়াৰ কৰো দেই, নহ'লে ভইচ নাহিব।
উম' মই ঘৰতে আছো, গৈ আছো মই।
ৰাস্তা কোনাই আৰু যোয়া নাই।
ত ইমান গৰম লাগিছে যে ৰাস্তালৈকে কুঁহিয়া ৰস অকণকে খালি হয়
এ' এতিয়া-এতিয়া কোনে যাব মাত্ৰ খোৱা পৰা উঠিলো মই।
উম'। উম' কেতিয়া আহিবি দোকান কেতিয়া আহিবি?
হাঁ?
দোকান কেতিয়া আহিবি?
দোকান কেইটা বজাত? এই চাৰিটা মান বজাত।
অ', মই ভাবিছো এই- পুখুৰী পাৰতে বহি আছো ৰ' মাছ মাৰো তাকে পৰুৱা অলপ ভাঙিছিলো তাকে ভাবি আছো বৰশী ডাল লৈ বহো নেকি।
বৰশী পুখুৰীত মাৰিবি না? এই পুখুৰীত মাছ মাৰি ভাল নালাগে মোৰ।
এ' মাছ উঠে কান্দুলি মাছ উঠে।
কান্দুলি মাছ এইটো এইকেইটা নিজে আৰু জংলী মাছ মাৰি খাবি অ' ভাই।
জংলী মাছ মৰাটো ব মজাই বেলেগ বাৰু।
জংলী মাছ মাৰি খালে তো মানে টেষ্টে বেলেগ আহে অলপ।
উম। উম।
উমঁ, এই নদীত মাৰিব পাৰি কিছুদিন বুজি পালি হয়। কিবা যে পানী হ'ব না, এইটো অলপ-অলপ ট মানে নেক্স টাইম পানী হ'ব না। তাৰ পাছত নদীতো ভৰ্তি হৈ যাব না পুৰা, তেতিয়া পুৰা ওঠাব মাৰিব পাৰিব।
কি খাও, কি মাছে খাই তেতিয়া?
এই বামি আৰু কিবা টেংৰা আৰু কি কি কয়? আৰু বহুত কিবা-কিবি ঢেৰ মাছ আছে।
বৰালি মাছ ওঠে? হেল্ল'। হেল্ল'।
ব'জ, হাঁ-হাঁ?
বৰালি মাছ উঠে?
অঁ', -উঠে, নুঠিব কে'লে বৰালি মাছ উঠিব আৰু- এই কিবা হেৰি কচ মাছ বুলি কয় নে কচ নে কিবা কচা বুলি কয়। চিনি পাওঁ? এ' আছে তো ডাঙৰ-ডাঙৰ চাই আছে।
সেইটো কি কৰিব লাগে? হেল্ল'। হেল্ল'।
নেটৱৰ্ক ঠিক কৰ।
এই মাতটোৱে অহা-নোহাৱা হৈ যায় মানে নেট
নেটৱৰ্ক টো ঠিক কৰ তোৰ নেটৱৰ্ক বেয়া হৈছে।
অ' ধৰ কি মাছৰ কথা কৈ আছিলি?
এই বৰালি মাছ, কান্দুলি আৰু কিবা-কিবি আছিলে না।
নহয়-নহয়, বৰালি মাছটো মাৰিব হ'লে কি কিহে দি মাৰিব লাগিব?
হেৰি উম' টো ভেকুলী আছে ন ভেকুলী ভেকুলী সৰু ভেকুলী যোনটো আছে, সৰু ভেকুলী দি। বৰশীত বৰশীত লগাই এ কিবা পা থৈ দিবি অই নৈ কিবা কিনাৰ ফালে নদীৰ কিনাৰ ফালে।
হু।
ত' মাছ আ কিবা বৰালি মাছ চাছ থাকিলে ধৰি ল'ব লগে লগে।
তেওঁহে পাতি ৰখি থাকিব লাগে নে পাতি থৈ দিব লাগে?
অ পাতি থৈ দিবি, কিবা তই ৰা সন্ধিয়া টাইমত যাবি হা সন্ধিয়া টাইমত যাই পাতি থৈ আহ পিছদিনাখন ৰাতিপুৱা আহি চাব পাৰতো।
আত্ছা যদি বোলে বৰশী খাই যদি বৰশী খাই পেলাই গুচি গ'ল তেতিয়া?
এইটো ইমান ডাঙৰ মাছ কৰ পৰা আহিব এ আমাৰ নদীত।
যিয়ে নহওঁক নহয় বোলে লগাই থৈ দিছু। নহ লাগিলে বোলে পিছত বোলে পানী ঢৌত বোলে সি এৰ খাই গ'ল তেতিয়া?
হা হা
না বৰশী বোলে খালে তাৰপিছত বোলে পানীৰ ঢৌৰ কাৰণে এৰ খাই গ'ল তেতিয়া?
কি এৰাখে এই ইমান জলদি এৰা খাই নাযায়তো। এইটো বেলেগে বেলেগে লৈ নগ'লে কিন্তু পাই যাবি তই মাছটো।
অ' বেলেগ লৈ যায় ন?
উম' চোৰ আছে নাই চুৰ তোৰ আছে।
উম।
তাকেহে।
ঐ খুৰা এই কি কয় মাছ মাছ মাৰিলে মানে বৰলৰ চাকটো বেছি ভাল হয় নে পৰুৱা টোপটো?
পৰৱা টোপ পৰুৱা টোপ। এই বৰলৰ চাকটোটো আকৌ বিচাৰিবি ক বিচাৰি ক'ত বিচাৰি পাবি আকৌ কোনে ইমান কিবা হেৰি বৰলৰ কিবা হেৰি খাব যাব এ ভাই।
সেইটোও হয় বাৰু বেলেগ কামৰ এইটো।
উম' বৰলৰ কামোৰ খাই পাইছ?
পাইছোঁ মই এবাৰ, ফুলাই দিছিলে পুৰা।
মই মৌ মাখিৰটো খাই পাইছোঁ।
এ মৌ মাখিটো বহুত খালো এই এইবাৰ মানে আমাৰ হেৰি তেজপুৰত থাকোঁতে, তেতিয়া মানে গছ এডালত কি সেই জামু গছ আছে। আছিলে হা। জামুগছত মানে এটা মৌ মাখি চাদ বনালে তেতিয়া আমি মানে সৰু আছিলোঁ দেখিলো মানে চবে মানা কৰি থাকে নাযাবি এতিয়া। সন্ধিয়া টাইমত মানে কোনো নাথাকে ন আমি তিনিটা মান তিনি চাৰিটা পোৱালি আছিলোঁ আমি। ভাইটি দুটা আৰু এটা পোৱালি, চাই লগ হৈ লৈ শিলগুটি গোটাই শিলগুটি মাৰি মাৰি পাৰোঁ। তাৰপিছত এনেকে পৰিলে অ কিন্তু মো মাখি। পৰা পিছত মানে খালো। তাত মানে মৌ মাখি সোমাই আছিলে গম নাপাওঁ এ উঠ মানে গোটেই কেইটা এটা গোটেই কেইটা উঠ একে এই মস্ত মস্ত হৈ আছে ঘৰত আহি যি গালি খাইছোঁ। অ' এয়া কৰি থাক বোলে মানে তাৰ পিছদিনাখনৰ পৰা ঘৰপৰা ওলোৱা বন্ধ কৰি থৈ দিলে।
উম গালি খাইছে মানে খজুৱাইও থাকে কি কয়
ওচ মানে যো যোন কেইটা আছিল চবতে গোটেই কেইটা চাইনিজ হৈ গৈছিলে না
অ অ পুৰা চাইনিচ হৈ গ' ল। একে চকু তকু ফুলি গৈছে, মুখে চুখে খেদি আহে না।
আহ
ত ঠিকে আছে লাগিলেই খেদি আহে।
উম খেদিবইতো না সিহঁতটোৱে নিজৰ কিবা হেৰি নিজৰ বস্তুটোতো নিজে প্ৰটেক্ট কৰিবই সিহঁতে।
তাকে বেয়া কামুৰ।
আমা আমাৰ ঘৰটো আছে মৌ মাখিৰ সেই চাকটো। আমাৰ ঘৰত কিবা হেৰি কিছুদিন আগতে উম মধু ওলাইছিলে। উম' কিমানতটো পাইছা তিনি লিটাৰ নে কিমান টো পাইছা লাগিলে কবি লৈ যাবি। হা
কাৰ ঘৰ?
আমাৰ ঘৰৰত পালি আছোঁ না আমি, পুঢ়ি আছো না।
কি ক
উম লাগিলে কবি মৌ মধু লাগিলে কবি মই দিব পাৰিমটো এই উম মধু মৌ যোনটো অৰিজিনেল অৰিজিনেল মধু আছে এইটো দাম দাম কিমান হ'ব? কিমানকে আছে?
জানো ইতা
হম হম
কিমান হ'ব পাৰে চাগে, কিমান কচোন?
কিমান কিমান কেজি?
নাজানো নহয়।
এই কিবা বিকি দিলো মই মানে ধেৰ ওলাই থাকে না। ত এ এক দেৰ মাহ পাছে পাছে ওলাই ও ওলাই থাকিব লাগে।
তিনিশ, অৰৈশ মান যাব নেকি চাগে মোৰ সন্দেহ।
এই বেছি আছে, অৰিজিনেলটোতো নাপাওঁ ন আজিকালি, ডব্লিকেটটোৱে পাবি তই।
অ' তইৰে কিমান ৰেত
অৰু অৰিজিন, অৰিজিনেল মই ক'তো নাপাওঁ আজিকালি।
অ, সেইটোৱে অৰিজিনেল এটা তই কাষ্টমাৰ এটাক কিমানটো ৰেট ক, কিমানটো ৰেটত নিয়ে বা।
উম উম বেছি হয় কিবা হেৰি কৰিব পাৰোটো অনলাইন অনলাইনত বিক্ৰীব পৰোটো দি দিলেই হ'ল একদম পিউৰ, পিউৰ মৌ বুলি ডিচিছন লিখি দিওঁ। লাগিলে কণ্টেক্ট কৰিব।
অ ঘৰৰ পৰাই চাই চিতি লৈ যাব পাৰে মৌ মাখি চাত।
উম। এ আৰু আৰু আৰু দুই, তিনটামান কিবা হেৰি বনাব লাগিব মোৰ লগত
কি?
মৌ মাছি কিবা থবৰ কাৰণে কিবি বক্সটো যে আছে। বক্সটো চাই পাইছো কেনেকা থাকে বক্সটো, তেনেকা বক্স আৰু দুই, তিনটামান বনাম মই।
অ বনা তেন্তে পাৰা যদি ঘৰত এইটো কৰিলোঁ এটা ব্যৱসায় হয়।
অ' এইটোতো আছে, মানে বনাম তে মানে। এতিয়া উম মৌ-মাছি যোনকিটা আছে ন ধৰ যিমান কেইটা আছিলে আগৰ, আধা খিনি গুচি গ'ল আৰু আধা খিনি আছে।
কেনেকে গুচি গ'ল।
গো-গুচি যায় সিহঁতে।
উম ৰাণীজনী গুচি গ'ল চাগে, ৰাণীজনী পুকে পুকুৰে গুচি গ'ল।
উম ৰাণী ৰাণী ৰাণী ৰাণী যোনটো থাকে না, ৰাণী দুটা হ'লে গুচি যাব এটা।
উম সেইটোৱে ভগাই লৈ যাই ন। অ', চাই চিতি অতৰাই দিবি।
উম এটোকো এতিয়া কেতিয়াবা হয় দুটা ৰাণী, কেতিয়া মই কি গো স-সদায় গৈ চাই থাকিম নেকি। মানে জাগা দুটা থাকিব লাগিব বুজি পলা না, জাগা এটা যে।
নহয় নহয় ধৰা তই দুই, তিনটা বক্স এডভান্সত বনাই থবি হা, যেতিয়া ধৰ আনি দেখিলি যে বেলেগ আৰু আছে এ সেইটো আনি ধৰিলে ইটো বক্সত ট্ৰান্সফাৰ কৰি দিবি তেতিয়া মানে তাৰ লগত বাকী যিখিনি যায়গে টো সেইটোতো বনালে, এইটোতো থাকিলে।
এ বক্সটো বনাইতে বহুত খৰচা গুচি যায়ও খৰচা লাগে এ।
উম।
মিস্ত্ৰী খৰচা লাগিব, সেইটো কাঠ লাগিব নিজে নিজৰ।
না না আজি মূৰটো ভিতৰতে দিয়ে নেকি।
না না দুটা চাত থাকে। এ দুটা দুটা থাকে এটাত মৌ, মৌ যোনটো আছে না মৌ জমা কৰি থৈ দিয়ে আৰু এটাত পোৱালি দিয়া।
মৌখিনি জমা কৰে পোৱালি খাবলৈ।
উম, মানে মৌ যোনটো জমা কৰে না। এইটো অলপটো খাই আৰু অলপটোৰ মাজত কিবা হেৰি। উম ক কণী মৌ মৌৰ মাজটোত কণী চণী থাকে না। সেইকেইটা কণী আনি মৌ মৌ যোনটো কিবা হেৰি থাকে চাক চাকৰ ভিতৰতে সোমাই থৈ দিয়ে। সিহঁতে লাৰবাৰ যোনটো আছে না লাৰবাৰটোৱে মৌ খাই খাই ডাঙৰ হৈ থাকে।
হেল্ল', নাই এতিয়া কি কৈছ আকৌ ক, অ।
মই কৈ আছো যে মৌ মাছে চাকত যে, দুইটা ভাগ থাকে। এটাত মৌ জমা কৰি ৰাখে আৰু এটাত কিবা পোৱালি-ছোৱালী হেৰি কৰে।
অ' আচ্ছা মানে দুটাকে বনাই ন।
উম।
আৰু হম্
এটা যে কিছুমানে কথা কৈছে মৌৰ ভিতৰতে সোমাই থাকে।
নাই তাতে থৈ দিয়ে মানে, তোৰ যিমানটো মৌ লাগে ন সিহঁনতক। জমা কৰাৰ পাছত সিমানটো খাই কিনে আৰু বাকী যোনকেইটা বাকী বাঢ়ি যায়। মানে বাকী যোনকেইটা থাকে তাৰ ভিতৰতে কিবা, উম কিবা কিবা কণীটো দি দিয়ে। তাৰ পাছতে তাৰ পৰাই কিবা লাৰবাৰটো কিবা জন্মি হয় জন্ম হয়। আৰু কিবা মৌ খাই খাই ডাঙৰ হৈ ছাগে, এ বহুত আছে এ।
উম।
মৌ মাসি, মৌ মাসি মৌ মানে যিকোনো কিবা হেৰি। উম কিৰা মকৰা আছে ন, কিৰা মক কৰাতছে মৌ মাসিৰ বোলে কিবা আই কিউ ৰেট কিবা হেৰি বোলে বহুত বেছি আছে। সিহঁতৰ বোলে কিবা চচিয়েল কিবা হেৰি আছে বোলে এতিয়া আৰু সিহঁতৰ নিজৰে বোলে কিবা এটা ক'ড লেংগুৱেজ আছে বোলে। বহুত দিন আগতে এনেকা। বহুত ইণ্টেলিজেণ্ট হয় বোলে মৌ-মাখি?
অ',
শুনি পাইছ নেকি
মই দেখিছিলোঁ আগতে চাইছিলে মানে ই কিবা ৰিলতে নে ইউটিউবত পাইছিলোঁ নেকি মই এইটো বস্তুটো।
মই বহুত দিন আগত চাইছিলোঁ ইউটিউবত চাইছোঁ মই। মানে মৌ মাখি জোনপিনে হয়নে নিজৰে বোলে এটা ক'ড লেংগুৱেজ থাকে বোলে কোনোবা, কোনোবা এটা মৌ মাসি কৰবাত গ'লে আৰু তাত কিছুমান কিবা হেৰি বস্তু-চস্তু আছে। কিন্তু আহি যে, আহি যে বেলেগ কেইটাক ক'ব না কোৱা কাৰণে বোলে কিবা ইহঁতক কড লেংগুৱেজ বুলে ইউজ কৰে এহেতে